হা বল ক
কি খবৰ?
ভাল তোৰ
মোৰ ভাল কি কৰি আছা
শুই আছো দে বৰষুণ দিবচোন
আ আমাৰ সিফালে দিয়ে আছে বহুত জোৰকে
এ না শুনা কি কলি
ত আমাৰ সিফালে দিয়ে আছে বহুত জুৰ কে তোমাৰ ফালে দিয়া নাই নেকি? অ আমাৰ বহুত জোৰকে দি আছে।
দিব ইফালে।
অ নিউজটো পাইছিলি নেকি মানে ছিক্সটিন জুলাইত অ লাগাতাৰ ইটো দিব।
অ নাই পোৱা নাই দিছে নেকি
আ
দিছে নেকি
নিউজত দিছে অ অ নিউজত দিছে।
মই পোৱা নাই চোন
অ কালি ৰাতিও লাগা মানে নন ষ্টপ মানে
অৱে কালিতো বানপানী হৈ গৈছে
পুৰা
ভাত খালি সেই একেলগে কলো নাই নাই খোৱা নাই
ই ই ইমান টাইম হ'ল খোৱা নাই যে
এ মই চিকেন পোলাও খাইছো না এটামান বজাত ত খাব মন নাই যোৱা।
অ কোনে বনাইছিল?
আমাৰ দোকানত বনাই।
অ
অ বাকী ভালে আছ।
আজি আজি ইণ্টাৰ্ণশিপটো নহব।
নাই আজি চানডে ন অফ।
অ
তোৰ অ তোৰতো শেষ পাঁচদিন আছে মই দুদিন মান কৰি গাঁৱত যাম। মোৰ ভাইটি এটা এক্সিডেণ্ট হৈছে ন সিয়াক চাব যাম।
গাঁৱৰ পৰা আহি কিনে মানে তোৰ কৰবি।
অ বাকী তিনদিন কৰি দিম আৰু। মানে, ফটোৱে উঠিম, কৰাটো শেষেই হৈছে, জাষ্ট ফটো উঠি পিনে, দি দিম।
আচ্ছা! তই কৈছ ন' তাতে?
অ কৈছো ছাৰক আমাৰ ছাৰ বহুত ভাল হয়।
আচ্ছা।
ছাৰে একো নকয়।
অ'! ভালে যে, শিল্পীহঁতে কৰিব ন'? নে সিহঁতেও নকৰে?
নকৰে। আমাক, সোতৰ-সোতৰ দিন কৰি পিনে মাতা নাই। গ'লে একেদিনে মাতিছে, একেদিন। কি
অ'! তেহঁতৰ নাযায়।
না, কোনো নাযায়।
অ'!
কি কৰিলি দিনটো?
একো কৰা নাই। আজি এনেও মানে, চানডে চোন এনে গ'ল।
এনে, বৰিং চানডে।
অ'! ৰবিবাৰটো এনে গুচি যায়।
উম, অ! বৰষুণ দিছে।
দিছে ন'? মই
আঁ, অ'! মানে, জোৰে অহা নাই, চিপ চিপকে দি আছে।
আজিও, পূৰা দিব। কালিও সন্ধিয়া দিছে। আজিও সন্ধিয়া দিছে।
আৰু বেছি দিন নাই,
হা?
হা? এইকেইদিন নাই কলেজ খোলা।
নাই, কলেজ খুলিলেও নাযাওঁ। ভাল নালাগে মোৰ, কলেজ যায়।
আৰু বেছি দিন নাই। আজি কিমান তাৰিখ হ'লে!
বাৰ।
অ'!
অ'! কলেজ যাবৰ মন নাই। বাত, আমাৰ যে, এডমিশ্যন হ'ব, এতোৰো হয় ন'।
উম, আহি যাম মই গাঁৱৰ পৰা।
অ'! এইটোৱে।
মানে, আঠ, পঁচিশ তাৰিখ মানে মই আহিয়ে যাম।
আচ্ছা, আচ্ছা।
বেছিদিন নাথাকোঁ। জাষ্ট তাত চাম, আহিম আৰু।
আৰু পইচাও ল'ব এডমিশ্যনত।
কিমান বা লয়? মোৰতো ৰেচন কাৰ্ড আছে, ফ্ৰী হ'ব।
মোৰো আছে।
অ'! ত' আমাৰ ফ্ৰী হ'ব এডমিশ্যন।
আ, আমাৰ ফ্ৰী হ'ব। বা এইবাৰ কি কি বা কিবা নিয়ম, বেলেগ ওলালে আৰু হ'ল আৰু।
কল্যাণ নে চিমি? এডমিশ্যনত পইচা নিব বাৰশ, আগৰ বাৰ ষোল্লশ ল'লে নেকি? অ'! নহয়।
কি মানে, এটা সেই মেচখনটো মই পইচা দিয়া নাই, তই দিছিলি?
নাই দিয়া। মইও দিয়া নাই, অকল দিলোঁ।
অ মই দিয়া নাই, মই দিয়া মানে মই নাইয়ে দিয়া। চব ৰাচন কাৰ্ড আৰু কি, ইনকম চাৰ্টিফিকেট দি কৰিছিলে।
উম!
আৰু গভাৰমেণ্ট কলেজ ন?
সেইকাৰণে কিয় দিম গভাৰৰ্মেন্ত কলেজ।
অ আৰু যোনে মানে ইয়াতে আহি কিনে পিজি লৈ কিনে থাকে সিহঁতে ক'ত টো কৰিব ন, তে সিহঁতে দিয়ে।
পি জি আছে, হোষ্টেল আছে, বহুত আছে।
অ তেহঁতে মানে পইচা দি কিনে এডমিচন কৰে। আৰু এটা কথা জানানে, এইটো মামা এইবাৰ স্কুটি নিদিব।
অ এইবাৰ স্কুটি নিদিয়া নাই, যিটো নিযুত মইনা আছে চবকে দিব বোলে।
অ এইটো আগষ্টৰ পৰা পাম আমি।
হা?
আৰু নিযুত মইনাটো আগষ্টৰ পৰা পাম।
দিবজানো আগষ্টৰ পৰা?
অ কৈচে চোন, নাচাৱ নেকি?
মই নিউজ নাচাওঁ।
অ আগষ্টৰ পৰা দিব আৰু ইবাৰ স্কুটি নিদিয়ে মানে বন্ধ কৰি দিছে।
স্কুটি দিয়াটো ভাল আছিলে। কিন্তু কিছুমানে পাই, কিছুমানে নাপায় সেইটোও হয় ন। স্কুটি চবৰে পাব মন যায় তো, ভালে হৈছে পইচা দিব।
অ স্কুটি হলে বহুত ভাল আছে। আমাৰ ম আমিয়ে পোৱা নাই ন, আমি অলপ পাৰ্চেন্টেজ কাৰণে পোৱা নাই।
অ ফিফটি ছেভেন, ফিফ্টি ছিক্স।
অ মানে সি সেইকাৰণে কি কয় জানে মানে
কৰিছে।
অ চচিয়েল মিডিয়াত কৈ কি, এ নকৰো যা পঢ়ি কিনে আমি স্কুটি এই নাপাম, কিবাই নাপাম, কিয় পঢ়িম এনেকে। আৰু বাবু আঁচনিটো অ কম কৰি দিছে।
কিমান দিছে?
আঠশ, এক হাজাৰ আছিল ন, আঠশ কৰি দিছে।
এইবাৰ কি ৰেনে, নিয়ুত মইনা কিমান দিব?
আমাৰ চেমে হয়। আমাক যিমান দিছিলে সিমানে দিব।
ত' কাৰ কমাইছে?
এ ইহঁতৰ ইলেভেন, টুৱেলভৰ, মেট্ৰিকৰ।
অ মেট্ৰিকৰ ভালে হৈছে, মেট্ৰিকৰ কমাইছে
অহ সিহঁতৰ ঘৰু, সেইকাৰণে মানে অলপ কম কৰাই দেখে। মামাৰ গেৱ খালী হৈছে এতিয়া। আহা, হা
ইলেকশ্যনত বহুত পইচা গ'ল না?
বহুত, বহুত। স্কুটি দিলে ভালে আছিলে
আমি জে নাপাওঁ। ক বাকি?
আমাৰ নিজুত মইনা হলে ভাল।
যি হয় হয় আৰু পালেই হ'ল স্কুটি, তেল ভৰৱোৱা পইচা নাই, নিজুত মইনা পালেই হ'ল যি হয় হ'ব।
আৰু স্কুটি ললেটো আহ মন্থলী নে কিমান এইটো ছাৰ্ভিচ - শিঙো কৰিব লাগে ন মাহত।
উম
অ তাতেও পইচা যায়,
এতিয়া কথাটো হ'ল কি, যোনে চাৰি বছৰ কৰি কৰিব ইহঁতে পাবনে, আৰু যোনে তিনি বছৰতে এৰি দিব ইহঁতে পায়নে এনেকুৱা কনফিউজ কৰে।
অয়া সেইদিনাখন মোৰ বাই এজনীয়ে কলে চাৰি বছৰ কৰা জুইবোৰে মানে। অ হেৰি কৰে মানে আমাৰ কলেজত দিছপুৰত।
অ তিনজন মান চাৰি বছৰ কৰিব।
আচ্ছা।
উ
এইটো কথা নহয় মানে চা যদিহে - চাহটো পাবনে নাই এইটো আৰু তিনি বছৰৰ এৰিলে এইটো পাব নে নাই?
সেইটো ম‌য়ো নাজানো।
অঁ আমাৰ চিনিয়ৰ সিহঁতক কি কৰে বা।
এই এডুকেশ্যন চিষ্টেমটো কিবা বহুত কিবা টাইপ কৰি আছে।
কি?
অলপ বেয়া কৰি আছে না।
অ এইটো বহুত হয়, অঁ আমাৰ টাইমতে আমাৰ- টাইমত মানে লকডাউন আহি গ'ল, এইটোয়ে হৈ থাকে আমাৰ- অঁ চবতে মানে কনফিউজনত আমাৰ ষ্টডিবোৰ গ'ল।
ভাল ক্লিয়াৰ কে নহ'লে আমাৰ।
অঁ অঁ এতিয়াও এতিয়া আমি ফাঁচি আছো, এইটো তি বছৰ কৰো নে এইটো ভাল হ'ব নে এইটো ভাল হ'ব। মাথা তেতিয়া চলি থাকে।
তিন বছৰ মান নকৰো চাৰি বছৰ নকৰো তিন বছৰে ম-
অ মইয়ো নকৰো মইয়ো নকৰো।
কৰাকে আমি বহুত ডাঙ হৈ যাম তেতিয়ালৈকে ম ঘৰ পৰা আৰু পইচা খোজ নোৱাৰো
অ মই মই নিজে নকৰো ভাই, আৰু কি যদি? তই চাৰি বছৰ কৰা বোলে এটা বায়ে আমাক কৈছে- যদি তোৰ চাৰি বছৰ কৰা তোৰ আগতে মানে পেমেণ্ট কৰি- ৰিব লাগিব দুটা- আৰু ইটো তোৰ ফিটমেন নহয় চাৰি বছৰটো যোনে ৰাচে- হ'লে যিয়ে নহওক অ পইচা দিবই লাগিব এইটো ফি পেমেণ্ট নহয় বোলে।
উম। এইছিল বৰষুণ দি আছে।
বহুত
আমাৰ ইয়াতো বহুত বৰষুণ দি আছে।
উম আজিও মানে যদি লাগাতাৰ দিয়ে ন দুই- তিনিদিন মাহ পুৰা ডুবি যাব। আকৌ এইটো কব কি বন্ধ আছে, দুইদিন বন্ধ আছে তি- হেৰি বন্ধ, বন্ধ দি দিব।
মোৰ ভাইটিটো ইমান বেয়াকে এক্সিডেণ্ট হৈছে।
অঁ, কালি মোৰ দাদাৰ হ'ল।
কি হ'ল দাদা নিজৰ?
অ নিজৰ কোৱা নাই ন, অ নিজৰ দাদা হল বাট মোৰ ভগৱানৰ বহুত ভাল কি আমি কাৰো বিয়া মানে বেয়া কৰা নাই আমাৰো বেয়া নহল মানে দাদাৰ মাই মান চোট লাগ নাই বাট কি কয়- নাই নাই নাই নাই স্কুটিটো যে- দাদা না নিউ লৈছিলে এইটো স্কুটিটো পুৰা ভাঙা গ'ল মানে।
স্কু স্কুটি চুট কৰা নাই, গাড়ী চুট কৰা নাই।
অ মানে কি কানা দাদাই যাই আছিল হা আগৰ পৰাই এটা মানে ষোল্ল বছৰৰ লৰা আহি কিনে মাৰি দিছে।
ইচৰাম। কেচ হৈছে?
আৰু মাৰি কিনে তাই ৰখাও নাই। সি মোক ট্ৰিটমেণ্ট কৰিব লাগিব মোক পইচা যাব হি তাই এনেকুৱা স্প চবে মানে মানুহবোৰ এ ৰ ৰ ৰ তাই এনেকুৱা স্পীডত গৈছে এক ছেকেণ্ড কাৰণেও তাই মানে ৰখা নাই।
ভয় খাই গৈছে।
অ আৰু দাদা মোৰ তাতেকে তাতে আছে আমাক কল কৰিলে তে আমাৰ ভাইটি বিলাক চব যাই কিনে আনিলে
হু উ।
এইটো কি মানে এতিয়া ইমান অসুবিধা পোৱা নাই, অ অ। ইমান অসুবিধা পোৱা নাই কিন্তু মাই অলপ
একো নাই একো নাই ভাল হৈ যাব। কিন্তু মোৰ ভাইটিটো বেছিয়ে হৈ গ'ল না।
এইটো অলপ অলপ লাগিছে ডক্টৰক দেখাই চাই কিবা কিবা মেন
বহুত বেছিয়ে লাগি গৈছে তাৰ।